হেল্ল'!
অঔ কোৱা।
কি কৰিছা?
এইয়া আছো এনেই বহি, তুমি কি কৰিছা?
অঁ, কি কৰিবা আৰু এইয়া তোমাৰ ইমান ৰ'দ দিছে।
এই ৰ'দৰ কথা কি ক'বা, বাপৰে বাপ বহুত গৰম ঔ
তাকেহে আজি সে তোমাৰ কাপোৰ অলপ ধুলো, তাৰপা ধুই পেলাই গো টেই কাপোৰ খিনি ৰ'দত উলিয়াই দিছো, ইমান ৰ'দ দিছ তামানে মইবোলো শুকাই যাব আৰু এইটো ৰ'দতে দেই।
হেৰি বাকি খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰিলো দেই তুমি কৰিলা?
কৰিলো কৰিলো। এ গৰমত তোমাৰ খাবলেকে মন নাযায় অও।
হয় হয় মন নাযায়।
যি ৰ'দ তোমাৰ গৰম মানে ভিতৰত ঘৰৰ ভিতৰতো থাকিব নোৱাই। এতিয়া এই বাহিৰত অলপ গছৰ তলতহে বহি আছো।
অঁ তাকেহে ইটা বাকী কঠাঁল চঠাঁল খাইছা নাই?
তাকে ভয়ো লাগিছে, ওপতে কঁঠাল গছজোপা তলতে বহি আছো।
হয়, এটা পৰিলা চেছে আও, এনেই কঁঠাল খাই, এনেই খাইছা নাই কঁঠাল?
এই কঁঠাল খোৱা বাদ আমাৰ যি গৰম তোমাৰ কঁঠাল খাব পাৰি?
নহয় এনেই মানে, বাৰীটোতো কঁঠাল আছেই তোমালোকৰ?
আছে অঁ।
তাৰপিছত খাইছা নাই, এনে এটা হ'লেও খোৱা নাই নে ঘৰত?
এ খাইছো খাইছো।
তাকে মই ভাবিছো, মানুহৰ ঘৰত আও কঁঠাল থাকিলে আও বতৰ ফল বতৰ ঘৰত থাকিলে আও মানুহৰ নেখায় নাই? আমাৰ হে তোমাৰ খোৱা হোৱা নাই আৰু কঁঠালতটো বাকী আম চাম খাইছো বাৰু।
বুজিছো অঁ।
তোমাৰ কঁঠালহে খালি খোৱা হোৱা নাই আৰু।
আহিবা কেতিয়াবা কঁঠাল খোৱা যদি, নহ'লে এটা মই গৈ দি আহিবগে পাৰো আও
তাকে তাকে।
আমাৰ মানে এইবাৰ খাওঁতা নোহোৱা হৈছে কঁঠাল।
অঁ হয় নি?
উম।
তাকে মানে এভেলএবোল কে লাগিছে আও চাগে!
এভেলেবলকে লাগিছে অঁ।
তাকে আমাৰ হেঁ, কঁঠাল পাম তোমাৰ জেঠাইহঁতৰ ঘৰত লাগিছে আজি সেই জে ঠাইয়ে ফোন কৰিছে, ফোন কৰি পেলাই কৈছে
উম।
তাৰপিছতে কিন্তু পালেও মানে কি হয় আৰু তোমাৰ খাবলে মন যায় বস্তুটো কিন্তু গৰমটোলে চালে খাবলেও মন নাযা
এই তোমাৰ খাই খোৱাৰ লগে লগে যি ডাল গৰম লাগে নহয়, আচলতে এটা হেৰি তোমাৰ, এই কঁঠাল টো ঠাণ্ডা দিনত লগা ব বস্তু হে হ'ব লাগিছিল বুজিছা?
অ, হ'ব লাগিছিলে সচাকে।
তেতিয়া তুমি যিমান খাই থাকা একদম গাটো গৰম লাগি থাকিলে হল।
মই আকৌ কঁঠালটো ইমানেই ভাল পাওঁ, মই কঁঠাল তুমি যদি মোৰ সৰু কঠালটো মানে সৰু কঁঠালটো যদি তুমি মোক এটা দি দিয়া মই অকলে খাই দিম। অকলে মানে গোটেই সোপা চেচ দিব নোৱাৰিলেও যিমান খিনি পাওঁ খাম মানে মই আন্ধাতো খাই দিম মানে
বাহ
অ', যোৱাবাৰ তোমাৰ ডাঙৰ কঠাল এটা জেঠাই হতৰ ঘৰৰ পৰা দিলে
অ', অ'।
গোটেই কঁঠালটো মই কৈছো ন অহাপা তোমাৰ শেষ হোৱালৈকে ময়ে খালো, মানে মায়ে মায়ে ভাল পায় কিন্তু মায়ে খাব নোৱাৰে কেলে মা পেছাৰ আছে। তাৰপিছত দেউতাই কঠাল খাই বৰ এটা ভাল নাপায়। আৰু গৰমত মানে সেই গা বোৰ যে গোন্ধাই দেউতাই সেইকাৰণে বেয়া পায়। তাৰ পিছত দেউতাইও সেই খুব বেছি বেছি চাৰি ফুটা পাঁচ ফুটা মান খালে বাকী গোটেই কঁঠালতটো ময়ে খাইছো আৰু লাষ্টত মানে কেইফুটামান আছে গোটেই ফ্ৰিজ টো গোন্ধত মানে মায়ে লাহেকে কি কৰিলে কঁঠাল আনি পেলাই দিলেগে।
মানে কঁঠালটো ফ্ৰিজতে ভৰাই থৈ দিছিলে নি?
অ', ফ্ৰিজতে মানে নহলে তুমি বাহিৰত থবলৈ গ'লে টেঙা টেঙা হৈ যায় যে।
অ', অ', অ'।
কাৰণ এডাল কঠালটো এদিনত খাই শেষ কব নোৱাৰে। মানুহ ধৰি লও ঘৰত তিনটা, তিনিটাৰে ধৰি লও অকল মইহে খোৱা নিচিনা। বাকী কেইটাই খোৱা নোখোৱা তোমাৰ একেই কথা মানে সেই ফুটা এ পুটা খালেও খালে নে খালেও নাই সেইটো কাৰণে তোমাৰ মই মানে কি আৰু মই গো গোটেই কঁঠালটো খাইছো। তাৰ পিছতে তোমাৰ খাই পেলাই অৱশ্যে তাৰপা দুদিনৰ পিছত জ্বৰ।
কাৰ তোমাৰ?
মোৰ, একদম জ্বৰত পৰি গ'লোগে মানে গৰমতটো পুৰা সোমাই গ'ল আকৌ।
বুজিছো অ',, এ তোমাৰ হেৰি এইটো কি কয় বতৰৰ ফল এনেও বতৰত খালে ভাল। কিন্তু বেছিকে খাব নালাগে আৰু ধৰা তমাৰ বেমাৰ হৈ গল। তুমি চাগে বেছিকে খাই দিলা সেইকাৰণে তোমাৰ বেমাৰ হল।
বেছিকে মানে কি হ'ল, তোমাৰ বস্তুতো নষ্ট কৰিবলে মন নাযায়। আৰু সেইবোৰ বস্তু আমি
হলেও হেৰি কৰিব লাগে। নোপোৱা মানে কি আৰু ধৰা খাব নোৱাৰা হৈ গলে আৰু গুটি খিনি উলিয়াই পেলাই কঁঠাল খিনি আৰু পেলাই দিব পাৰা আৰু। কথাল খিনি যে খাবই লাগিব সেইটোতো কথা নহয়। এতিয়া বস্তু তুমি দেখিলে তোমাক পেলাবলে মন নাযাবই পাৰে।
এ, নহয় মোৰ আকৌ কি হয় অ', মোৰ আক কি হয়, মোৰ কঁঠালটো মানে দেখি থাকিলে মোৰ কঁঠালটোৰ প্ৰতি বৰ বেলেগ এটা লোভ। মই মানে ফল মূলৰ ভিতৰত মানুহে যদি সোধে তাক কি ভাল পাওঁ, মই মানে আম আৰু কঁঠালটোয়ে ভাল পাওঁ আৰু কঁঠাল মানে মোৰ এনে কোৱা হয় কঁঠালটো খালি ফুটা কেইটা ভাল হ'ব লাগিব, ফুটা কেইটা যদি তোমাৰ অকমান কেঁচা, অকনমান পকা নিচিনা হৈ থাকে মানে দহে চিৰা নিচিনা যদি অকনমান হৈ থাকে, মিঠাটো থাকে মানে তেতিয়া খাই বেছি ভাল পাওঁ। আৰু উম মানে কি হয় এই ৰাতিপুৱাও খালো ধৰি লোৱা আকৌ আবেলিও খালো, আকৌ ধৰি লোৱা থাকিলে পিছদিনাখন আকৌ খালো। সেই তেনেকে মই মানে খাই বিৰাট ভাল পাওঁ। কিন্তু সেই পাবলৈকে নাই নহয়। জেঠাই ঘৰতো এই বান্দৰে খাই খাই পেলাই। তাৰ পিছত কেতিয়াবা কৰ'বাত দুই এটা পোৱা যায় আৰু। কিন্তু পালেওঁ ইমানকে পোৱা নাযায় যে।
আচ্ছা বাকী হেৰি এইটো কি কয় এই তোমালোকৰ ঘৰত কঠাল নাই তেনেহ'লে বেলেগ কিবা ফল-মূল আছে নে গছত?
বেলেগ ফল-মূল মানে কি ক'বা আৰু ফল-মূল তোমাৰ সেই আগতে আছিলে, ডালিম আছিলে‌। তাৰ পিছত আকৌ নৰা বগৰী যে নৰা বগৰী। তাৰপা উম', তোমাৰ আকৌ হেৰি আম গছ তাৰ তাৰ পিছতে আৰু তোমাৰ এই কিবা আহোম বগৰী, তাৰ তাৰ পিছতে তোমাৰ এনেকে আছিলে। তাৰপা কি হ'ল এই ঘৰ বনাওতে মানে গছবোৰ আকৌ মধুৰি আছিলে। সেই ঘৰ বনাওতে মানে কি হয় এ' জেগাটো যে নাটনি হৈ যায়।
গৈছে। অ' তেতিয়া থাকে কাটি পেলও আহ
কাটি পেলোৱা হ'ল কিন্তু কি হ'ল তোমাৰ হেৰিজোপা মধুুৰীজোপা আছিলে। মধুৰিজোপাই ডালিম জোপাই কি হ'ল মানে তোমাৰ এই মিস্তিবোৰে মানে আহোতে আহোতে গুৰি গছকত গছকুতে তোমাৰ ডালিম জোপা মৰি থাকিলে।
অ', অ',।
তাৰপ ম' দুইজোপা আকৌ কি হ'ল সেই তোমাৰ বৰ্তাহঁতৰ ওপৰত মিস্ত্ৰীয়ে কাম কৰিছিলে। ওপৰত কাম কৰি থাকোতে সেই ওপৰৰ পৰা মানে চিমেণ্ট-টিমেণ্ট বোৰ যে কাম কৰি থাকে পেলাই, এই ধৰি লোৱা কিবা এটা পেলালে এই গছ জোপা এই হাউলি গ'ল, এই কিবা এটা হ'ল। মানে কত হওঁতে হওঁতে হওঁতে মৰি থাকিলে। তাৰ পিছত এতিয়া বৰ্তমান মানে তোমাৰ একো নাই এতিয়া জেগাও নাই অৱশ্য দেই, এতিয়া মানে জেগাখিনিও ঠক হৈ গ'ল। নতুন নতুন ঘৰটো বনাই দিয়াৰ পিছত। আহ এতিয়া সেই তোমাৰ অ' অলপ ফুলনিহে লগোৱা হৈছে মানে।
বুজিছো বুজিছো বাকী হেৰি এটা কি কয়, ওলাই মেলি যোৱা নাই কটো?
ওলাই মেলি তুমি কত যাবা এই গৰমখনত আৰু।
সেইটোও হয় দিয়া বহুত যি ৰ'দ পৰিছে মোৰ এই কাম কেইটামান আছিলে ওলাই যাম বুলি ভাবো! ৰাতিপুৱা ৰাতিপুৱা উৎস চকু মেলোতেই তোমাৰ যিডাল ৰ'দ দেখা পাওঁ। মনটো খোচ খাই যায়গে আৰু দেই। ওলাই যাবলৈকে মন নাযায়। বাহিৰলৈকে ওলাবলে মনায় সেইকাৰণে এতিয়া তোমাৰ এই উতৰতো থাকিবলৈ নোৱাৰি নহয়, ফেন চলিলেও তোমাৰ ফেনৰ হাৱা গৰম হৈ গৈছেগে।
অ', গাত নালাগে নহয়।
কাৰণ আৰু তোমাৰ হেৰি বৰষুণো নাই। ৰ'দহে দিছে অকল গোটেই।
আমাৰ কালি বাৰট মান বজাত, ৰাতি অকনমান কিন কিনকে দিলে বোলে। তাৰ পৰা মই বাৰু গমো নাপাওঁ। অ' সেই বাৰটামান বজাত হেনো কিন কিনকে দিলে, তাৰ পিছত আৰু নাই আৰু কিন্তু তোমাৰ ম' জেঠাইহঁতৰ সেইফালে ঠাই ফোন কৰিছে কৈছে পুৰা বৰষুণ মানে ইমানেই বৰষুণ কোন দিলে বোলে তোমাৰ, একদম মানে পানী হৈ যোৱা নিচিনা হৈ গৈছেগে বোলে।
আমাৰ ইয়াতে মানে বৰষুণ নোহোৱাৰ কাৰণে পানীৰ অসুবিধাৰ কাৰণে পথাৰৰ এই খে তি আমাৰ হাল বোৱাবই পৰা নাই মানুহবোৰে‌।
উম উম।
আমাৰো সেয়া হাল বোৱাব পৰা নাই মাটি তেনেকেইে আছে।
তাকে তাকে আৰু তোমাৰ হেৰি ফ্ৰি হয় এইটো কি বাৰীখন থাকিলে তোমাৰ বাৰীত কিবা ফুল ফল কিবা কিবি থাকিলেও ব স্তুত তোমাৰ এই পানী অকণ নপৰিলে বস্তু বোৰো কিবা হৈ যায় নহয়।
উম উম উম।
এতিয়া তোমালোকৰ বাৰীখনত এনে কি কি আছে?
আমাৰ তোমাৰ ফল মূল আছে ধৰা আমছ কঁঠাল মধুৰি এনকে। আহ হেৰি কৰ্দই, ৰবাপ টেঙা, নাৰিকল, কল এনেকে আছে আৰু।
উম উম। অ পাহৰিছিলো আমাৰ এতিয়া কল আছে কলগছ আছে মানে কল লাগে। তোমাৰ এই এবাৰ ভালেমান লাগিলে, এইবাৰ তোমাৰ একদম বহুত খিনি লাগিলে।
অ সিদিনাখন তুমি দেখুৱাইছিলা যে সেইটো নেকি।
অ তোমাক যে ফটো দেখাইছিলো।
অ অ অ বা ডাঙৰ হৈছে কিন্তু দেই কল।
বহুত ডাঙৰ আৰু কল মানে এনেকুৱা তোমাৰ এটা কল খাই দিয়াৰ পিছত তুমি আৰু দু এ কো খাব নোৱাৰা মানে আভুষ হৈ গুচি যায় মানে, এই সেই তোমাৰ উম তেনেকে বিলুৱও হল গোটেই কি ঘৰত।
উম উম উম এনে হেৰি মই ভাগটো নাপালো বাৰু।
ভাগতো নাপালা মানে আমাৰ উ তোমালে আৰু তোমাৰ ঘৰলে কেনেকে দিবা সেই ইমান দূৰাত তুমি নিজেও তুমি নাহা তোমাৰ দে
হলিউটোতো থবলৈ হলিউটো থব পৰা ন। বেছি নহলে ধৰ। বেছি নহ'লেও বেছি আশা নকৰে এটা হলেও এটাতো থব পাৰা।
এটা থবলৈও তোমাৰ সেই জেগা তোমাৰ গেলি যায়গে যে কল। কলহে আৰু বুজিছা নাই?
বুজিছো অ, বাৰু পিছৰ বাৰ লাগিলে খাম আৰু দিয়া।
উম তাকে তাৰপিছত তোমাৰ এইটো কি বুলি কয় সেই এতিয়া তোমাৰ যিমান খিনি লাগিলে গোটেইখিনি আধা খিনি বিলও তে গল, এতিয়া অকল ঘৰলে মাত্ৰ তোমাৰ সেই ঘৰলে তোমাৰ কেইটামান থলে মায়ে থওতে তোমাৰ এইকেইদিন পিছে খোৱা হৈছে। খোৱা হৈছে যদি আৰু তুমি এটা কল খাই দিয়া পিছত তুমি দুনাই বেলেগ এটা খাব নোৱাৰা আৰু।
বুজিছোঁ আ।
আৰু বস্তু এইকেইদিনলৈ গৰম দিন কেইটাত বহুত গোট খাই নহয় দিয়াচোন।
দুধ খাই খাবলৈও মন নাজাই নহয় তোমাৰ গৰমত একো বস্তু যিমান ভাল এনেকুৱা বস্তু হ'লেও তোমাৰ এই গৰমত মানে ৰ'দতটো বেছিকে দিলে যেতিয়া গৰমটো বেছি হয়। তোমাৰ গৰমত একো বস্তু খাবলে মন নাযায়, ভাত খাবলৈকে মন নাযায় দুপৰীয়া।
উম নোৱায়ে।
আৰু বেছি গৰমত মানে তোমাৰ খালেও কিবা গাডাল কিবা কিবি যেন লাগে, এই
লাগে হয়।
টোপনিও ভাল নহয়, নহয় ৰাতি।
উম, তোমাৰ ৰাতি। আৰু এই গৰম দিনকেইটাত কাৰো টোপনি কমপ্লিট নহয় তোমাৰ ৰাতিও সে একে টোপনি। দিনতো, দিনতো তুমি হুবই নোৱাৰা দিনত যে মই যে ৰুমতোত থাকিবই নোৱাৰো মানে। দিনতো তুমি শুব নোৱাৰা ৰাতিও টোপনিটো পুৰ নহয় কি শুবা আৰু।
তাকে ত বাকী দেউটা ডিউটি গ'ল চাগে।
দেউতা ডিউটি গ'ল দেই মায়ে কি কৰিছে?
মা আছে ভাত ৰান্ধিছে, বাকী কি তোমালোকৰ মায়ে কি কৰিছে।
মা সেয়ে তোমাৰ অকমান ওলাই গৈছে পাই।
অ', অ', বাৰু দিয়া তেনেহ'লে।
ঠিক আছে। ঠিক আছে বাৰু।
পিছত আকৌ এনেকে ফোন মাৰিবাচোন কেতিয়াবা মনত পৰে মই এতিয়া ফোন মাৰো বুলি ভাবোঁ তাৰপিছত তুমি বোলো ব্যস্ত থাকা বুলি নামাৰো আৰু।
অ', অ'।
মাৰিবাচোন কেতিয়াবা।
ঠিক আছে, ঠিক আছে বাৰু হ'ব দিয়া হ'ব উম, উম।